শুনিছা?
অলপ পিছত ফোন কৰিছোঁ, ভালে আছা
অ আছো আছো, তোমাৰ? আহ আচ্ছা আচ্ছা বাকী কি কৰি আছা এতিয়া?
আছো এনেই
অ তাকে ইমান গৰম বাঢ়ি গৈছে ন ইমান গৰম হৈ গৈছে এতিয়া
অ আজিকালি মানুহ বিলাকে ফচল বিলাক ইমান কাটোৱা হৈছে মই ঘৰৰ ওচৰতে ইমান কচ
তাকেতো আৰু সেইকাৰণে গৰমটো বাঢ়ি বাঢ়ি গৈ আছে যিহেতু গছ চছে নাই বতাহ চতাহও নাহা হৈছে সবফালে বিল্ডিং
অ
সেইকাৰণে বহুত বাঢ়ি গৈছে। মানে ইমান গৰম হোৱা হৈছে আগতে ইমান গৰম নহৈছিলে, এতিয়া মানে থাকিব নোৱাৰা গৰম মানে খ হ্য কৰিব নোৱাৰা গৰমৰ নিচিনা হৈ গৈছে।
উম। কিবা এটা মানে মানুহ বিলাকে অলপ সেয়া হ'ব লাগে, জানিব লাগে।
অলপ জানিব লাগে তাকেতো। আৰু আজিকালি মানুহবিলাকে অকল কনষ্ট্ৰাকশ্যনে কৰি আছে, কনষ্ট্ৰাকশ্যনে কৰি আছে, না নিজৰ আৰু ওচৰে পাজৰে জেগাবোৰ ক্লিন কৰে না কিবা কৰে একোৱে নাই, চাফা চুফাৰটো ক থাই নাই। অকল বিল্ডিং বনাই আছে, হেৰি কৰি আছে, না ড্ৰেইনিচেজ চেম ভাল আছে না কিবা আছে, একোৱে নাই তাৰ কাৰণে ইমান পলিউচন ইমান কিবা, ৱাটাৰ পলিউচন চব মানে চব ফালৰ পৰা হেৰি হৈ গৈছে ন।
ডেভলপমেন্ট লাগে, কিন্তু ডেভলপমেণ্ট লগতো ছাষ্টেইনেবল ডেভলপমেন্ট যোনটো ক‌ওঁ আমি তটো ফুলিব লাগে একেলগে।
ইমান মানে বহুত প্ৰব্লেম হৈ গৈছে, স্পেচিয়েলি চিটিত থকা মানুহখিনিৰ কাৰণেতো বহুত বেছি হৈ গৈছে। লাইক আজিকালি গছ দেখিব পোৱা নাযায়, চবতে যি দেখি আছো গছ কাটি কেনে বিল্ডিং বনাই আছো তাতে।
অকল গছ চছ কাটি বিল্ডিঙে বনাই আছে। অলপ যদি মানে মানুহবোৰে মানে বনাওঁক, অভিয়াচলি লাগিব, নহ'লে থাকিব জাগা নোহোৱা হ'ব সে টোও হয়। কিন্তু, মানে যিহেতু বনাই আছে নিজৰ বাউণ্ডেৰীটোৱে চাফা কৰি কেনে তাতে যদি দুডাল এডাল গছে পোতে
অ মানে তোমাৰ এতিয়া ডেভেলপমেণ্টৰ নামত যদি গভৰ্মেণ্টও যে ডেভলটমেণ্টৰ নামত কৰি আছে। ডেভেলপমেণ্টৰ নামত গভৰ্মেন্টে ঠিক আছে বাৰু ডেভলপমেণ্ট নামত চবকে লাগিব। কিন্তু আমি তাৰ জেগাত আমি নিজেই যদি, কাচ অ মানে আমাৰ ইয়াৰে ন, ইয়াৰ প্ৰজন্ম যোনখিনি আছে সেইখিনিয়ে য দি এটো এযোৰ এযোৰ গছ ঘৰত পাৰে বা
সেইটোৱে অ। উম, উম। ৰাস্তাই ঘাটে মানে ৰাস্তাটোৰ চাইডে চাইড হওক। বা যিহেতু যদি ফৰলেন হয়, দেন মাজতে হওক যোনখিনি ডিভাইডাৰৰ সেইখিনি থাকে ন তাত তাতে যদি ধুনীয়াকে গছ গছ ৰুৱে, চাবলৈও ধুনীয়া হ'ল। জেগা খিনিও ধুনীয়া হ'ল। মানে মানুহক গাড়ীবোৰক যেতিয়া ট্ৰেফিক জাম লাগে চাঁও দিলে। আৰু লগতে বতাহ চতাহ আহে। আজিকালো বতাহ নাহাই হৈছে। আৰু ইমান গৰম সেইকাৰণে মানে টেম্প্ৰেচাৰটো ৰাইজৰহে গৈ আছে ন ইফালে।
আৰু তোমাৰ যেনেকে বানপানীৰ সমস্যা, বানপানীৰ সমস্যাবোৰ আমি গছ ৰুলে গছে গছ থাকিলেহে পানী বিলাক থাকিব, পানী বিলাক নহ'লে যাব যদি আমি চব ফালে কংস্ত্ৰাকচনে বনাওঁ, বিল্ডিঙে বনাওঁ
উম সেইটোৱে। যদি আমি এ মানে কি হৈছে ন গছ নাইকিয়া হোৱা পৰা মানে বহুত সমস্যা আহি গৈছে ক'ব গ'লে।
ত এই বানপানীটো এতিয়া ড্ৰেইনিজ চিষ্টেম নাই মানুহৰ ভালকে। সেইটো কাৰণে বানপানী হৈ গৈছে বহুত।
মোৰ মতে এই সৰু সৰু যোনকে গছ চলি আছে সেইখিনিৰ, মানে শিক্ষাৰ ইয়াত এইটো দি দিব লাগে। যে আমি কেনেকে বায়ু প্ৰদূষন কমাব পাৰো, কেনেকে আমি বানপানী কমাব পাৰো। কেনেকে যাতে এটা এটা গতি বিধি দিব লাগে যে গৈ সিহঁতে দুটামান ফুল পুলি ৰোৱক, যি পচন্দ হওক সিহঁতৰ। কোনো এনেকুৱা মানে বাইডি নাই বাধ্য বাধকতা নাই যে আমি গৈ পেলাই এইতো ফুলেই ৰুব লাগিব। বুলি এটা দি দিওঁ যে কি তোমালোকে গৈ পেলাই গছ ৰোবা বা তোমাৰ তোমাকো এইটো আমি তাৰ ওপৰত আমি মাৰ্ক দিম সেইখিনি কৰিলেও বহুত।
সেনেকে এক্টিভিটি যেনেকে স্কুলবোৰত এক্টিভিটি কৰাই ন যে এইটোৰ ওপৰত মই মাৰ্ক দিম যে তুমি তোমালোকে এডাল গছ পুলি ৰুবা ৰুই কেনে আমাক আহি কেনে দেখাবা। সেনেকে যদি কৰি দিয়ে তেনেহলেতো এডাল এজন মানুহে এক মাহত এডাল গছ ৰোৱাও বহুত ডাঙৰ কথা সেনেকুৱা। যদি মানে একদিনে এনভাইৰনমেন্টে ডে নাপাতি সদায় যদি মানুহে যদি যতে যি পাই এটা পুলি পাইছে বোলে সেইটো আনি কেনে যদি ভালকে ৰুই কেনে পানী চানি দি কেনে যদি ডাঙৰ কৰে। যিয়ে গছ নহওক কিয় লাগিলে সেই গছডালে আমাক ফল মূল নিদিয়কে কিন্তু অক্সিজেনটোতো দিব ন যোনটো আমাৰ শৰীৰৰ কাৰণে বহুত ইম্পৰ্টে
আৰু আৰু আমি অনবৰতে গভমেণ্ট বা চৰকাৰ ক দোষ দি থাকিলে নহ'ব।
সেইটোৱে মানে যিমান পাৰে সিমান মানুহবোৰে আজিকালি অলপ চাব লাগে নিজৰ আৰু বাকী নহলেও ওচৰে পাজৰে যোনখিনি জেগা আছে সেইখিনিকে আহ ধুনীয়াকে চাফ চিকুণ কৰি ৰাখক নিজৰ।
জাবৰ চাবৰ ভালকে ভালকে য'তে ত'তে ড্ৰেনেজ চ্ৰেনেজ নেপেলাই ভাল জেগাত ধুনীয়াকে এটা এটা পাৰ্টিকুলাৰ জেগাত ডাষ্টবিনত ৰাখি যদি কৰিব পাৰে আৰু মানে এনেকা যোনটো
নদী নদী বিলাকতহে পেলাব ৰাস্তাত
অ নদী বিলাকতহে পেলাব যায় মানুহ বিলাকে নদী বিলাকত প্লাষ্টিক পেলাই পেলাই এতিয়া সেইবোৰত যোনবোৰ নদী যোনবোৰ মাছ থাকে বা নদীৰ যোনোৰ প্লেন হয় বা ক্ৰেচাৰ হয় সেইবোৰৰ কাৰণও বহুত দিগদাৰ হৈ গৈছে ন আজিকালি
স এই ক্ষেত্ৰত কিন্তু গাঁওৰ ফালৰ মানুহখিনি ভাল আৰু আমাৰ
বহুত ভাল বহুত- ভাল আমাৰছে অ মানে সিহঁতে আমাৰ নিচিনা শিক্ষিত নহ'ব পাৰে কিন্তু হেল্ল' শুনি আছা। অ মানে গাঁৱৰ মানুহখিনি আৰু নিশ্চিত নহব পাৰে আমাৰ ইয়াৰে মানুহখিনি শিক্ষিত হৈ কোনেও সেই শিক্ষিত নিচনা কাম কৰা নাই কিন্তু গাঁৱৰ মানুহ বোৰে যিমান ক যিমান খিন বুজি পাই নিজৰ পাশে পাখে থকা বস্তুখিনি লৈ কেনে নিচাৰক লৈ কেনে সেই সেইটো সেইটো মানুহবোৰে বুজি পাব লাগিব যে জাবৰবোৰ য'তে ত'তে পেলত খালি জেগা পাবই নালাগে তাতে যাই কিনে গোটেই জাবৰ খিনি দমাই থৈ দিয়ে তাত চ ভাল যদি ভালকে যদি ধুনীয়াকে যদি ডাষ্টবিনত থৈ কেনে এটা এটা জেগাত যদি গাৰ্বজ ডাম্প হিচাপে ৰাখি তাতে যদি হেৰি কৰে আৰু যোনবোৰ ৰিচাইকেল কৰিব পাৰে ৰিউজ কৰিব পাৰে খিনি যদি সেনেকে যদি কৰে যোনখিনি আজিকাল এইবোৰ, সুবিধা আছে মানু্হবোৰে জানে কত ৰুচিকেল কৰিব লাগে কৰিব লাগে সেইখিনি যদি অলপ ধ্যান দিয়ে তেনেহ'লেতো এনেকুৱা প্ৰব্লেমৰ সৃষ্টিয়ে নহয় ন! বানপানীয়ে নহ'ব, এই ড্ৰেইন বোৰ লক অ, ব্লক হৈ যোৱা কাৰণে তো বানপানী হয়।
উম, আৰু তুমি এইটো কি ভাবা, যেনেকুৱা ধৰা কিছুমান জেগাত আমি এনেকুৱা শুনিছো যে, অড ইভেন্ট নাম্বৰত গাড়ী চলে, জানা চাগে, যে অড নম্বৰ কালি ইভেন্ট নাম্বৰ, তুমি এনেকুৱা কি এনেকুৱা ভাবা যোনটো দি আমি আৰু ডেভলপ কৰিব পাৰোঁ মানে তোমাৰ অপিনিয়ন দি আৰু!
অ, মোৰ মতেতো এনেকা কৰিব লাগে যে, আজিকালি কি হৈছে মানুহ এখন ঘৰত মানুহ থাকে চাৰিটা, চাৰিটাৰ কাৰণে চাৰিখন গাড়ী। ঠিক আছে। সেইটো হ'লে ন, বহুত প্ৰব্লেম হৈছে, আজিকালি পাব্লিক ট্ৰানসপৰ্ট আছে, মানে গাড়ী লাগিব, এখ এখন গাড়ী ৰাখ, যে ক'ৰবাত যদি দূৰত গৈ আছে ফেমিলি ট্ৰিপ হিচাপে তেতিয়া নহ'লে ইমান পাব্লিক ট্ৰান্সপৰ্ট আছে, মানুহবোৰে ন নিজৰ গাড়ী লৈ কেনে, যাই কেনে, দেখুৱাছে, শ্ব' অফ কৰাছে, এটা জেগাতে যায়, এখন ঘৰৰ মানুহে কিন্তু দুখন-দুখন গাড়ী লৈ যোৱাত যে ভাল, তোমালোক লোকে একেলগে যোৱা, যদি এ ফালে গৈ আছা, আৰু কেতিয়াবা কি হয়, একফালদি এটাই ৰাস্তা হয়, মানে এক ফালদিয়ে যাব, কিন্তু দুটা মানুহে দুখন-দুখন গাড়ী লৈ যায়। সেইটো শ্ব' অফ কৰাতছে, তেতিয়া পেট্ৰলো বাচিলে, লগতে পলিউচনো- কম হ'ল ন, যে এখন গাড়ীতে দুটা মানুহে উঠি যাওক, হয় নাই! আৰু যিহেতু তো ওচৰত যাব পাৰে তেন্তে ৱাকিং ডিষ্টেঞ্চ, আজিকালি মানুহে এই ঘৰৰ পৰা এক কিলোমিটাৰ ওচৰত হ'লেও গাড়ীখন লৈ যায়। মানে এলাহতে, খোজ কঢ়াৰ এলাহতে বা কিবা এলাহতে ত', তাতে তোমাৰ তাতে জামু লাগিলে, সৰু ৰাস্তা হলে জামু হ'ল, জাম হোৱাৰ লগে-লগে কি হৈ যায়, হৰ্ণ মাৰিব, নইজ পলিউচনো হ'ল তাতে। হুম, আৰু বাকীটো এয়াৰ পলিউচনতো কথাই নকওঁ, আৰু নইজ পলিউচনো হ'ল, সেইবোৰ কৰি বেলেগক অশান্তি দিয়াত ছে ৰাস্তাত খোজকাঢ়ি দিয় থকা মানুহকেইটাৰ অশান্তি দিয়াতছে তুমি যদি অলপ যদি ভাবি চোৱা, যে এই ৰাস্তাটো সৰু হয় মই গাড়ীখন ললৈ নগ'লেও হ'ব, মই খোজকাঢ়ি যাব পাৰিম। সেইখিনি যদি তোমাৰ কাণ্ড-জ্ঞান থাকে তেনেহ'লেতো এইবোৰতোতো নহয়ে একো, অড ইভেন্সটো ঠিক কে আছে, কিন্তু মানুহবোৰে অলপ উম, তেতিয়া চবৰে ভালে, হেল্থও ভালে থাকিলে লগতে এনভাইৰমেন্টৰ হেল্থো ভালে থাকিলে। চবেই চব ঠিকে থাকিলে, মানুহবোৰৰো অশান্তি নহ'লে। এতিয়া কি হৈছে, যোনবোৰে খোজকাঢ়ি গৈ আছে, ক'ৰবাত বোলে খোজকাঢ়ি গৈ আছে, ৰাস্তাটো বোলে বেয়া, তাতে গাড়ী এখন যায়, সেই মানুহজনকো যদি উঠাই লৈ যায়, সেইটো এটা হেল্প হ'ল ন। সেইটো এটা মানে মানৱতাৰ এটা চিন হ'ল ন।
আৰু তোমাৰ কেতিয়াবা তুমি পাব্লিক ট্ৰানসপৰ্টতো যাব পাৰা।
অ, অবিয়াচলি। অ, পাব্লিক ট্ৰা্সপৰ্টটো আছেই সেইটো কাৰণে ন, যে মানুহক হেল্প কৰাৰ কাৰণে, ত পাব্লিক ট্ৰা্সপৰ্ট ইউজ কৰক। যদি মানে গম পাই যে, তালৈকে ধুনীয়াকে পাব্লিক ট্ৰাসপৰ্ট আছে, হেল্পটো আছে সদায়-সদায় গাড়ীখন লৈ যায় কেনে এইবোৰ কৰাতছে, ৰাস্তাত জাম কৰাতছে, পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰক। এতিয়া মানুহবোৰৰ কাৰণে সহায় হৈ যাব। য'ত নেকি এজন মানুহে ছেম জেগাত যাবলৈ এখন গাড়ী লৈ যায়, তাতে পাবলিক ট্ৰান্সপৰ্টত যদি চবে যদি এ খন ইউছ কৰে, এখন গাড়ীয়েই যাব তাতে তোমাৰ ত্ৰিশ টা মানুহ উঠি গ'ল কথাৰ, কথা আৰু ত' কিমান কমি গ'ল ন, কিমান গাড়ী কমি গ'ল ৰাস্তাত সেই ত্ৰিশটা মানুহ যদি এখন এখন গাড়ী লৈ যায় ত্ৰিশ খন গাড়ী
ত' সেইটো কৰিব পাৰিব আপুনি ট্ৰানসপৰ্ট ইউজ কিয় কৰিবলৈ বেয়া পায় নাজানো বাদ কৰিব পাৰি যদি মানে প্ৰভাইড কৰা আছে তালৈ
অ' চ' অফট, মানে মানুহ বিলাকে আজিকালি বেছি এইটো ধ্যান দিয়ে যে অ' মোৰো আছে চাহ সেনেকুৱা টাইপৰ সেই টো মেন্তেলিতী ৰাখিব নালাগে একচুৱেলি অলপ বুজিব লাগে যে চ' অফ কৰাতছে ভাল তোমাৰ আছে ঠিকে আছে বাট এ' এখন ঘৰতে তিনিখন চাৰিখন কেলে গাড়ী লাগে? এখন গাড়ী, অ' গ'লে এখনতে যাব লাগে অ' মানে ইমানতো নালাগে ন' যে চাৰিটা মানুহৰ যে চাৰিখন বেলেগ বেলেগ গাড়ী সেইটোতো নহয় ন
এটা চিটিত থাকিলে মানুহে আৰু চাৰিখন বেলেগ, বেলেগ গাড়ী নালাগে আৰু, এখন গাড়ী দিয়ে হৈ যায় চলি যাব পাৰে ধুনীয়াকে
অলপ চাই চিন্তি যদি মানুহে হেৰি কৰে তেনেহলেততো বহুত
ধুই থোৱা জোলাটো নাপেলালেই হ'ল, প্লাষ্টিক বেগ ইউচ
যতে ত'তে নপেলাই উ'ম উ'ম
পেপাৰ বেগ ইউচ কৰক দোকান বিলাকে বেছিকে দোকান বিলাকে যদি পেপাৰ বেগ দিব পাৰে এফ
অ' পেপাৰ বেগ দিব পাৰে, সেইটো এটা বহুত ভাল হেৰি হয় বাকী কিবা হওক নহওক সয়াই আৰু দিয়া এতিয়া ঠিক আছে অ'